এ বন্ধু কি খবৰ
এই খবৰ মানে তোমাৰ কাৰেণ্টটো নাই নহয় গৰমত একদম সদায় গৈছে দেখোন
অহ কাৰেণ্টটো নাই নেকি
কাৰেন্টটো নাই কাৰেণ্টো মানে অহা যোৱা কৰি আছে কিনো কৰিছে নাজানো
এই গৰমত তেনেকুৱাই আৰু
এ তে গৰমত তেনেকুৱাই যেনি তেনি কাৰেণ্টো বিলাই থাকিব লাগে মানে কোনোবা এফালে নিৰ্দিষ্ট নিদিষ্টকে হেতে দিব নোৱাৰে ‌হপাই
হয় হয় উপায় নাই আৰু
হ'লো মানে বিলটো সময়ে সময়ে বিলতো যিহেতু দি আছো ন সিমানতো গতিকে হেৰিটো থাকিব লাগে কাৰেণ্টটো তোমাৰ টুৱেণ্টি ফ'ৰ ইণ্টু চেভেন থাকিব লাগে ন এ অৰুণাচলৰ ফালে যে কাৰেণ্টটো তেনেকে নেকাটে আকৌ শনিবাৰ আগবেলা নহলে পিছবেলাহে কাটে
এতিয়া আমাৰ অসমৰ পৰিৱেশটো অলপ বেলেগ আৰু
সয়া অসমৰ মানুহো বেছি যে মানুহ বেছি কাৰণে তোম এটাাইে কাটি পেলাই অক অসমত বেলেগ এফালে মিলাব লাগে ইফালৰ পৰা ক
সেইটো আৰু এইটো এই ইয়াত এতিয়া তোমাৰ বৰষুণ বেচি দিলেও কাৰেণ্ট কাটে বতাহ মাৰিলেও কাৰেণ্ট কাটে
তাই এইবোৰ মানে পি ডি চি এলৰ অৱস্থা বেয়া এতিয়া ভাল হ'ব চাগে এই ৰিচাৰ্জ টো যেতিয়া ব্যস্তা আহিবাগে এতিয়া চে টুৱেণ্টি ফৰ ইণ্টু ছেভেন থিব পাৰে
ন সেইটো হয় বাৰু তাৰপৰা বাকী ভাত পানী ভাত বনাইছেনোই
ভাত বনালো মই আজি তোমাৰ একদম নতুন একদম গাঁৱলীয়া মানে নতুন নহয় কি আগৰ দিন গৱলীয়া আই তিনিটামান আছো
কি ক পইতা ভাল নেকি
নাই না পইতা ভাতটোতো এতিয়া থৈ দিম কাইলৈ হৈ যাব আজি বনালো হেৰি তোমাৰ কল খাৱনিী দি পেলাই মাটিমাহ তাত কচু পচলা আ কলৰ পচলা একদমীঘল দীঘলক কি কাটি দি দিছো
আচ্ছা কল পচলা মানে কলৰ এই সৰু পুলিটো
অ সৰু পুৰিটো একদম কাটি পেলাই তোমাৰ এ সৰজনী আঙুৰটো সমানকে কাটিছো দীঘল দীঘলকে মানে তাৰ পৰাৰা এনেকে খাৰ মাটিমাহ বনাই দিছো একদম সুন্দৰ লাগে খাইেলাই মানে মই বহুত বেছি ভ পা আৰু এইটো খালে মানে তোমাৰ আমাৰ যে গাঁঠি জোৱ বোৰ যে বিগজিয় হৈ থাকে ভৰি হাতৰ
হয় হয় হয়
সেই তাৰমানে বিষবোৰ মানে বহুত ভাল হয়
অ এইটো মানে কিবা থাইৰইডৰ কাৰণে ভাল নেকি
অ থাইৰইডৰ কাৰণে আকৌ তোমাৰ এইটো কিবা এটা আছিলে দেই কেলচিয়াম কেলচিয়ামটোৰ কাৰণে মানে আমাৰ আহ সেইবোৰ ক্ষয় ক্ষয় যায় ন হ়বোৰ ননেে কি আৰু হা তেলৰ তেলটো এটাৰিলেও বস্তু এটা মানে যিটো কেলচিয়ামে মানে এটা সেই তোমাৰ এই আমি যেনেকে গাইবোৰকত যে গ্ৰীচ যে লগাই তেল যে দিয়ে সেই তেনেকুৱা কাম কৰে মানে আমাৰ যোৰাখিনি এনেকুৱা আহ সুমোৱা দীঘল কৰা এনেকুৱা কওঁতেনে মানে যিটো ঘৰখন সেই ঘৰখননোৰত মানে আমাৰ কেতিয়াবা যোৱ বোৰ হেৰি হয় ন এইটো বিশালী হৈ পৰে যে সেই কামটো মানে কেেলচ
হয় হয় উম ঠিকে আছে বাৰু আমাৰ গ আজি তোমাৰইতাশত গৈ আছো
কি কছোন
কইতা ভাত কইতা ভাত চিনি পোৱা নে অ
তি আমাৰ পইতা ভাতটো আমাৰ সাধাৰণতে হেৰি কৰো ৰাতি তোমাৰ ভাতটো তিয়াই থৈ দিওঁ উম আমাৰ ৰাতিয় আমাৰ পইতা ভাতো ৰাতিয়ে তিয়াই থৈ দিও কাইলৈ ধৰা পথাৰ যদি আছে পথাৰলৈ লৈ যোৱা হয় ককোৰে তাত খোৱা হয় কাৰণ পইতা ভাতটো খালে পুৰা হেৰি হয় যে পেটটো পুৰা
আৰু লগ লগত এতিয়া তোমাৰ কঁঠাল গুটি এতিয়া কঁঠাল গুটি ছিজনেই আৰু
কঠও গোটেই অ
কোঠাৰ গ পিটিকা কৰিব পাৰি
হয় হয়
আৰু খৰিচা খাইছে নাই খৰিচা
খৰিচা খাইছো অ খৰিচা মানে দুটা প্ৰকাৰ আছে এটা তোমাৰ অলপ শুকান এটা আকৌ কেঁচাকেই থাকে।
হয় সেইটো বা বাঁহৰ গাজৰ পৰা বনাই।
বাঁহৰ গাজৰ।
হয় সেইটোৱে।
তোমালোকৰ বনাইছা ন!
সেইটো বনাইছোঁ এতিয়া কিন্তটো পইতা ভাতৰ লগত সেইটো খাই ভাল লাগে বাৰু।
অ ভাল লাগিলে আকৌ তোমাৰ খাৰলি যদি হয় লগতে আকৌ তোমাৰ। এই বনৰীয়া মাছৰ পিটিকা।
হয় হয়।
গৰৈ চেঙেলী মাছৰ পিটিকাৰ পৰা জ্বলা দিবা। কৰিব লাগে বস্তু খিনি মজা লাগে খাই পেলাই মানে আমাৰ এতিয়া পথাৰ চিজনৰ এইটো ৰেগুলাৰ আমাকৰ ৰঙাও ভাজিতো আছে।
হয় হয় সেইটো একদম বচ আৰু।
বেছ সেইটোৱে আৰু এ সেয়া খৰিচাৰ ক্ষেত্ৰত প্ৰবাদ প্ৰবাদ এটা আছে। আছে গম পোৱা নাই আমাৰ গাঁৱলীয়া।
কি বাৰু?
এই মানে বেলেগৰ বাৰীৰ পৰা চুৰ কৰি অনা খৰিচাৰটোহে সোৱাদটো বেছি হয় বোলে। এ প্ৰবাাদ আও।
আচ্ছা আচ্ছা মানে লোকৰ কথা আৰু।
এইটো এটা লোকৰ কথা এইটো এটা প্ৰবাদ তোমাৰ ফকৰা টাইপৰ মানে এই কথাটো কে এই এই প্ৰবাদটোৰ লগত এটা সত্যতা আছে কি গম পোৱা নাই! এটা বাঁহৰ যিটো এতিয়া গাছ যেতিয়া মানে আমাৰ বৰ্তমানৰ কি হৈছে মানুহে মানে বাহটোও এটা খেতি হিচাপে লয় ন বাঁহ ব্যৱসায় এটা বাহিৰৰ পৰাতো উপাৰ্জন লাভ কৰে।
উম হয় হয়।
গতিকে এটা বাঁহত মানে সিহঁতে প্ৰায় আজিকালিতো পঞ্চাশ পঞ্চাশৰ পৰা আশী টকালৈকে এটা বাঁহত পায়।
উম হয়।
কিন্তু যদিহে পুলিতে যদি কাটি দিয়া হয় সেই পঞ্চাছ বা এশ টকাটো নাই মানে সেইকণতে তোমাৰ শেষ হৈ যোৱাৰ নিচিনা হয়।
অৱ, হয়।
সেইকাৰণে মানে কয় আৰু যে বেলেগৰ বাৰীৰ পৰা চুৰ কৰি আনিব লাগে নিজৰ বস্তুটো মানে কাটিব নালাগে।
অ আচ্ছা, মানে নিজৰটো নষ্ট নকৰে আৰু।
নষ্ট নকৰে আগৰ আনৰ, এতিয়া নিজৰটো যদি তুমি জানি বুজি যদি কেইটান তোমাৰ গাত লাগি থাকিব যে এহ এইটো থকাে মই এশ টকা এ পালোহেতেন, কিন্তু বেলেগ কেঘৰৰ পৰা যদি তুমি চুৰ কৰি আনিলা নহয় সিহঁতে গমো নোপায় যে বাঁহ পুলি এটা যে নাই সিহঁতৰ ম মনত এইটো ভাবো নাথাকে যে এই সেইটো আজি নোখোৱা হলে এশ টকা এটা পালোহেঁতেন।
উম হয়।
সেই মনৰ ধাৰণাটোৰ কাৰণেহে এই প্ৰভাৱটো আছিলে মানে তোমাৰ এতিয়া তুমি ধৰা মোৰ ঘৰৰ পৰা চুৰ কৰি নিলা মই তোমাৰ ঘৰৰ পৰা চুৰ কৰি নিলো এটাইও এটা কথা গম নেপাওঁ পেটৰ তৃপ্তিও হ'ল। আৰু মনৰ শান্তিও হ'ল নহলে এনেকুৱা লাগি থাকিব নে যে এইটো বাঁহ নোখোৱা হলে তোমাৰ এশ টকা এটা থাকিলে হেতেন বাচি বাচি থাকিলে হেতেন।
সেইটো হয় বাৰু অৱ বাকী এইটো এইটো বাঁহৰ গাজটো মানে ভুলুকা বাঁহ লাগে ন?
ভুলুকা বাঁহ বুলি কথা নাই দেই, তাৰ পা - মই উৎকৃষ্ট মানৰ এটা খাইছিলো হেৰি তোমাৰ কাক বাহটো যে -
কাক বাঁহ সেইটো শকত শকত যে হয়!
একদম বহুত বেছি শকত যে হয়।
অঁ তোমাৰ দেখা নাই এনে শুনিছো বাৰু নামটো।
দেখা নাই মানে এইটো আমাৰ নাৰায়ণপুৰ অঞ্চলত কেইটামান - জেগাতে আছে তোমাৰ তিনজোপা বাঁহ আছে আমাৰ মামাহঁতৰ ঘৰত।
অ। হেল্লো' হেল্লো' হেল্লো' হেল্লো'